অহ কি কৰিছে পিছে? আহ শুনিছো কোৱা? শুনিছা নে?
কি সময়
হয় হেল্ল'! অহ শুনিছো শুনিছো শুনিছো।
হয় হয় হয় হয়, বাকী আজি প্ৰদূষনৰ ওপৰত অলপ আলোচনা নকৰো বুলি ভাবিছিলো।
অহ ভাল বিষয়ে কৈছ ভাল বিষয়।
হয়, এটা প্ৰদূষ দুখন আমাৰ চাৰিওফালৰ যি বতাহ, পানী, মাটি বা ইত্যাদি জী ই আছে, আমাৰ চাৰিওফালে থকা যিখিনি প্ৰদূষণ আছে এতিয়া প্ৰদূষণ বুলি ক'ব গলে প্ৰদূষণ অ কেইবাটাও মানে তোমাৰ তাৰ প্ৰকাৰ থাকে, যেনেকে তোমাৰ আহ বায়ু প্ৰদূষণ হৈ গ'ল, এতিয়া তোমাৰ পানী প্ৰদূষণ হৈ গ হল তাৰপিছত মাটি প্ৰদূষণ হৈ গ'ল, শব্দ প্ৰদূষণ হৈ গল, পিছত তোমাৰ প্লাষ্টিক প্ৰদূষণ হৈ গ'ল। ঢেৰ মানে তোমাৰ এইবোৰ থাকে আৰু।
উম হয় ঠিকে কৈছে কাৰণ পলোছনটো এতিয়া ত প্ৰদুষুণৰ মাত্ৰা কৈ নহয় দিনক দিনে বাঢ়িয়ে বাঢ়ে তো আহিয়ে ছে মানাই চোন।
হয় হয় ঠিকে কৈছা তুমি, এতিয়া তাৰ মূলত কাৰণ আমাৰ মান মানৱ সমাজেই হয়।
হয় হয় হয় ঠিকে কৈছা ঠিকেই কৈছা। বায়ু প্ৰদূষন হৈ আছে, পানী প্ৰদূষন হৈ আছে এতিয়া আমাৰ।
শব্দ প্ৰদূষণ হৈ আছে
হয় ঠিকে কৈছা। বায়ু প্ৰদূষণ, তোমাৰ এতিয়া বায়ু প্ৰদূষণ বুলি ক'ব গলে যেনেকে তোমাৰ গাড়ীৰ ধোঁৱা হৈ গল, ফেক্টৰী ধোৱা হৈ গল, তাৰপিছত তোমাৰ খেৰ ইত্যাদি পুৰা প্লাষ্টিক জ্বলোৱা হৈ গল। তাৰপিছত তোমাৰ এইবোৰৰ পৰাও ধেৰ মানে বায়ু প্ৰদূষন হয় কল কাৰখানাৰ পৰা তোমাৰ যি নিৰ্ঘট ধোঁৱা, তাৰপৰাও তোমাৰ বিভিন্ন ধৰণৰ বায়ু প্ৰদূষণ হয় আৰু লগতে তোমাৰ আৰু প্ৰদূষণ যেনেকে, পানী প্ৰদূষণ এতিয়া কল কাৰখানাৰ পৰা যিখিনি তোমাৰ আৱৰ্জনা ওলায় এতিয়া বহুতো কল -কাৰখানাই তোমাৰ সেইখিনি আৱৰ্জনা মানে নদ নদীত পেলাই দিয়ে, যাৰ ফলত মানে নদীও মানে আহ প্ৰদূষণৰ মানে প্ৰভাৱত আহিব ধৰিছে মানে লাহে লাহে।
হয় হয় হয় হয়, ঠিকে কৈছা। ৰান প্ৰদূষণৰ কব যদি যে গছ -গছনি অতাৰি কটাৰ ফলত প্ৰদূষণৰ মাত্ৰা দিনক দিনে বাঢ়িয়ে আহি আহি আছে। চে, কল কৰখনা বহাৰ ফলত।
হয় ঠিকে কৈছা তুমি। আৰু লগতে তোমাৰ যেনেকে এতিয়া মাটি প্ৰদূষন হৈ গ'ল, তোমাৰ অ যেনেকে মাটি প্ৰদূষন তোমাক ইতিমধ্যে মই বায়ু প্ৰদূষণ মাটি পানী প্ৰদূষণৰ কথা কলো তাত উপৰি মাটি প্ৰদূষণো আছে এতিয়া বিভিন্ন যেনেকে খেতি পথাৰত যিখিনি সাৰ ব্যৱহাৰ কৰা হয় ৰাসায়নিক সাৰ কীটনাশক প্লাষ্টিক আদি মাটিত পেলোৱা হয় এই খেতি পথাৰত ব্যৱহৃত ৰাখ সৈনিক হাৰ কীটনাশক কাৰণেও মানে মাটিৰ যি গুণাগত মানদণ্ড সেই গুণাগত মানদণ্ডবোৰ লাহে লাহে কম ধৰিছে আৰু বিভিন্ন ধৰণৰ হয় আৰু বিভিন্ন ধৰণৰ প্লাষ্টিক আৱৰ্জনা মাটিৰ তলত কেইবা বছৰো কেইবাও তোমাৰ শ শ বছৰ ধৰি এইবোৰ প্লাষ্টিক আৱৰ্জনা থাকি যাব ফলসৰৰে মাটিৰ যি গুণাগতা বান্ধড কমি কমি আহি থাকে
হয় হয় ঠিকে কৈছে হয় মাটি প্ৰদূৰ্ষন আৰু যদি ক'ব য শব্দ প্ৰদূৰ্ষন এই অত্যাধিক মানে শন চন বজালে বা এইটো দেৱালী কি সেইবিলাক ফটকা চটকা পিছত বহুতো মানে কেতিয়াবা কেতিয়াবা বহুতো চৰাই চিৰিকটি বোৰ এঠাইৰ পৰা মানে আনঠাইলৈ গুচি যায় শদ প্ৰদূষনৰৰ ফলত
হয় ঠিকে কৈছে আৰু তোমাৰ মই লগতে ভাবো যে ইয়াৰ আন এটা কাৰণ হৈছে তোমাৰ অ মানে আন এ এটা বুলিয়ে নহয় আচলতে তোমাৰ মূলত কাৰণ মানৱ সমাজে হয় কিন্তু মানৱ সমাজ এতিয়া কিছুমান তোমাৰ এনেকুৱা ধৰণৰ কাৰণ আছে যেনেকে তোমাৰ মানুহৰ অবিবেচনা তেতিয়া ক'ব গ'লে য'ত আৱৰ্জননা পেলোৱা হয় এতিয়া য' তত মানে মানুহে তোমাৰ লেতেৰাবোৰ পেলাই দিয়ে আৰু বিভিন্ন ধৰণৰ কৰণ যিবোৰ হৈ আছে তোমাৰ বিভিন্ন গছ গছনি কাটি তোমাৰ পাহাৰ মানে একদম পাহাৰ ভৈয়াম মানে একো এৰা নাই সকলো বস্তু মানে ধ্বংস কৰি উদ্যোগীকৰণ হৈ আছে। বিভিৰ গছ গছনিও ধ্বংস খাইছে আৰু গছ গছনি ধ্বংস। কাত মানে কৰবাত নহ'লে কৰবাত আমাৰ সাংঘাতিক মানে ক্ষতি হৈ আছে এই পৰিৱেশত।
হয় ঠিকেই কৈছ কাৰণ প্ৰদুষণ হল আহ। যদি ক কথা ক'ব গলে। এ এই এই ক্ষেত্ৰতো মানে ধৰা খেতিয়কে। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত সূতাৰ পৰা মাটিৰ জোনটো উৰ্বৰতা হ। সেইবোৰ কমানয়ে একা নাইকিয়া হৈ হৈ যায় আছে ফলত শস্যবোৰত। ভাল নহয় যে চেতিয়া খেতিয়ক। খেতি খ খেতি বাতি মানে অসমতো প্ৰধান কৃষি কৃষি প্ৰধানে দেশ ভাৰত। দেও সম্পূৰ্ণ ভাৰতখন।
হয় হয় ঠিকে কৈছা তুমি আৰু তোমাৰ প্ৰদূষনৰ বেয়া প্ৰভাৱ এতিয়া ক'ব। ক'ব গ'লে যেনেক স্বাস্থ্যৰওপৰত ইয়াৰ বহুত বেছি বেয়া প্ৰভ প এতিয়া কল কাৰখানাৰ পৰা ওলোৱা। নিৰ্গত হোৱা যিখিনি ধোৱা সেই। ধোৱা খিনি মানুহৰ মানে তোমাৰ স্বাস্থ তন্ত্ৰত গ'লে মানে সেইখিনিয়ে তোমাৰ বহুত বেয়া বেয়া বেমাৰ। সৃষ্টি কৰাৰ লগতে বিভিন্ন ধৰণৰ মানে উশাহৰ নিশাহৰ বেমাৰো দেখা। খা দিয়ে আৰু লগতে তোমাৰ যিখিনি হাও খৰ। যি অসুবিধা হাঁওফাঁওৰ অসুবিধাও দেখা দিয়ে আৰু লগতে প্ৰকৃতিৰো বহুত বেছি ক্ষতি সাধন হয় প্ৰকৃতি। এ তোমাৰ বিশুদ্ধ যি বা। বাতাবৰণৰ অভাৱ ঘটে বিশুদ্ধ বায়ু অভাৱ ঘটে লগতে আমাৰ যি নদ নদী আছে জান জৰি আছে। জান জুৰি নদ নদী ইত্যাদিও তোমাৰ মানে প্ৰদূষণৰ ফলত। মানে তোমাৰ এতিয়া লাহে লাহে মানে বিনষ্ট হব ধৰিছে।
ঠিকেই কৈছে আপুনি। হেল্ল'। অ প্ৰদূষণ ৰোধ কৰিব কাৰণে যদি আমি চেষ্টা কৰিব যাওক এই সূৰ্যৰ ওপৰত। পুৰা শৌৰ শক্তি বুলি আমি ব্যৱহাৰ কৰিব পাৰো।
হয় হয় হয়।
আৰু। অ গছ গছনিবোৰ মানে অলপ গছ গছনিবোৰ কাটিব অলপ। মানে কি আৰু গছ গছ বোৰ কথা অলপ বন্ধ কৰিব পাৰো আৰু আমিতো পানীৰ পৰাও মানে বিদ্যুত। শক্তি বলোবাৰো বিদ্যুত শক্তি ব। বহুত খিনি আহ উপকাৰী হয় মানুহৰ কাৰণে।
হয় ঠিকে কৈছে আৰু লগতে তোমাৰ এতিয়া। প্ৰদূষণ বুলি ক'ব গ'লে আমাৰ মানৱ সমাজ এই ক্ষেত্ৰত বহুত বেছি সজাগ হব লাগিব এতিয়া আ। আমি কিছুমান নীতি অৱলম্বন কৰিব পাৰো যেনেকে থ্ৰআৰ নীতি যিটো। পুনৰ ব ব্যৱহাৰ কৰিব পাৰো একেটা বস্তুকে আমি পুনৰ ব্যৱহাৰ কৰিব পাৰো একেটা বস্তুকে কেনেকে। আমি সেইটো যাতে তোমাৰ আহ বাহিৰত নেপেলাই আমি সেইটো বস্তু পুনৰ ব্য়ৱহাৰ কৰি আকৌ। আমাৰ লাগলিয়াল কামত আমি লগাব পাৰো সেইবোৰ ধাৰণাৰ ওপৰত আমি কাম কৰিব। কৰ আৰু লগতে আমি যিমান পাৰো আমি গছ গছনি ৰৰুপন কৰিব পাৰো। এক জনে যেনে নিজৰ যত। জন্ম দিনত যদি এটাকও গছ পুলি ৰোপন কৰে তেতিয়া মই ভাবো যে বহুত বেছি আমাৰ পৰিবেশত। মানে ইয়াৰ অৰিহনাা মানে আমি যোগান ধৰিব পাৰিম আৰু লগতে আমাৰ। পৰিৱেশটো আমি মানে বিন হোৱাৰ পৰা উাব কৰিাৰম আৰু বিভিন্ন ধৰণৰ উপায় আছে যেনেকে। চি এন জি গাড়ী হৈ গ' পেট্ৰল ডিজেলৰ সলনি আমি চি এন জি গাড়ী। আমাৰ যি বৈদ্যুতিক আ বৈদ্যুতিক শক্তিৰ দ্বাৰা পৰিচালিত গাড়ী বোৰৰ ব্যৱ ব্যৱহাৰ। কৰিব পাৰো ফলস্বৰূপে আমাৰ যি আ মাটিৰ পৰা যি তোমাৰ তৈল পদাৰ। থ আমাৰ পেট্ৰল ডিজেল বোৰ যি ওলোৱা হৈ আছে সেইবোৰ মানে। তোমাৰ অলপ কমিব ধৰিব আৰু ফলস্বৰূপে মানে পৰিৱেশটো অলপ লাহে লাহে তোমাৰ নিৰ্মূল হব আৰু। পৰিৱেশ মানে লাহে লাহে ভাল হ'ব ধৰিব।
হয় হয় ঠিকে কৈছা কাৰণ।
ডাইৰেক্ট ধৰা পেট্ৰল ডিজেলৰ ব্যৱহাৰটো কমাই দিব লাগিব। মানে কি আৰু এইবোৰাকতো অনবীকৰণযোগ্য সম্পদ। কাৰণ এইবিলাকতো এটা সময়ততো য় হয় এটা সময়তে এইবোৰক নিশেখ- হৈ যাব এইবিলাক, পেট্ৰল হওক ডিজেল হওক। কইলা হওক, চি এন হ এইবিলাক ত অনৱীকৰণযোগ্য সম্পদ হয়।
হয় ঠিকে কৈছে আৰু প্ৰদূষণ ৰোধ কৰিলে কৰিব নোৱাৰিলে মানে আমি নিজেই মানে নিজকে শেষ কৰি- বুলি মই ভাবো। কাৰণ প্ৰদূষণ মানে তোমাৰ মূলত মানৱৰ সমাজত কাৰণ হৈ হৈ বি হৈছে। এতিয়া মই ভাবো যে প্ৰত্যেক মানুহ ম মানে নাইকমেও মানে এটা বস্ত মানে ভালকে অ ধ্যান দিয়া মানে ধ্যান দি যাতে বস্তুটো ভালকে ডাঙৰ দীঘল হ'ব পাৰে। সেইটোৰ ওপৰত মানে ধ্যান দিব লাগে।
সে ভয়া গছ গছনিবোৰ অলপ বেছিকৈ ৰোপন কৰিব লাগিব।
হয় হয় হয় ঠিকে কৈছা আৰু
আৰু‌ ধৰা কল কাৰখানাৰ পৰা ওলোৱা যিবিলাক ওলোৱা, ধোৱা, মানে ধৰা বৰজ সেইবিলাক পানী মানে এতিয়া বহুতো মানে সেইবিলাক ধোৱা পৰা পানী প্ৰদূষণ নহয় ন। পানী প্ৰদূষণ হোৱাৰ ফলত জীৱ জন্তুৱে সেই পানীয়ে খোৱাৰ ফলত বি জীৱ জন্তু পুৰো মৃত্যুমুখত পৰে।
হয় ঠিকে কৈছে আৰু লগতে তোমাৰ বিভিন্ন ধৰণৰ আমি সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ আমি ৰাইজৰ মেল পাতিব লাগিব। ৰাইজ- ক বুজাব লাগিব। আমাৰ যিখিনি মানুহ আছে তেওঁলোকক তেওঁলোকৰ মাজত আমি সজাগতা সৃষ্টি কৰি- ব লাগিব আৰু তেওঁলোকক পৰিৱেশ প্ৰদূষণৰ বিষয়ে আমি সজাগ কৰি তুলিব লাগিব।
কদখনম তাৰ দনৰক দিন বাৰী আহি যায়ে আছে।
হয়। প প কি কি পদক্ষেপ লোৱা বুলি ভাবা উচিত পদক্ষেপ মানে অলপ লোৱা উচিতে ধৰা তুমি?
প্ৰদূষণৰ যদি মানে ধৰা প্ৰদূষণৰ সজাগতা এইব- সজাগত মানে নতুন নতুন এনেকুৱা আই আন লাগে। ত বা এনে সকলোৰে মাজত এ মানে প্ৰচাৰ কৰে যে গছ -গছনি ৰুপন কৰিব লাগে। কে অত্যাধিক পৰিমাণে তাৰপিছত অহ পেলনীয়া ধৰা যি - যিবোৰ বস্তু আছে সেইবোৰক ধৰা নদী বা- বা পানীত পেলাই নিদিলে সেইবিলাক গাত খান্দি কেনে থলে, সেইবিলাক পচন সাৰত পচন সৃষ্টি কৰিব পৰা যায় নিজৰ ঘৰতে।
বহু -বহু বেছি পৰিমানে
হয় -হয় ঠিকে কৈছা আৰু লগতে বিভিন্ন ধৰণৰ যি চৰকাৰী আঁচনিসমূহ আছে সেই চৰকাৰী আঁচনি সমূহৰো লাভ লব পাৰোঁ চৰকাৰক আমি ই বিৰুদ্ধে মানে তোমাৰ ইয়াৰ মানে বিষয়ে অবগত কৰো কৰাব পাৰো চৰকাৰক আৰু লগতে কৰবাত যদি পৰিৱেশ প্ৰদূষন হৈ আছে তাৰ বিৰুদ্ধে আমি মাত মাতি এ সজাগতা সৃষ্টি কৰিব পাৰোঁ আৰু চৰকাৰৰ সুবিধা লৈ সেইক্ষেত্ৰত ক্ষেত্ৰত আমি আহ বহু বেছি কাম কৰিব পাৰোঁ।
হয় ঠিকে কৈছা। ঠিক আছে আজি ভাল লাগ গিল তোমাৰ লগত কথা পাতি।
হয়- হয় আকৌ এদিন আমি আলোচনা
ঠিক -ঠিক আছে